হেল্ল' হেল্ল' শুনিছা নে উম হেল্ল' হেল্ল'।
হেল্ল' হেল্ল' শ অ', অ' শুনিছো।
অ' মই শুনিছো তুমি শুনিছান আচ্ছা। আহ কি কৰিছা?
এ অ' এনেই আছিলো বা
ডিনাৰ কৰিলা।
নাই নাই উ হ'ব আৰু অকমান। টাইম আছে দি নহলে। তুমি আহিলা।
অ' মই আহিলো ডিউটিৰ পৰা আহিলো। এক চেকেণ্ড অ' জাচ আহ নে অ আহি কেনে তাৰপিছত। দুপৰীয়া লাঞ্চ কৰা নাছিলোঁ
অ
মায়ে বনাই থৈছিলে ত ডিনাৰটো কৰি লবি
অ তুমি ক'ত কৰা জব
মই গ্ৰীণতে ক'ত
অ
এক এক ছেকেড হা অ মই গ্ৰীন টেপত যোগ কৰোঁ
অ ভালে গ্ৰীনটেক নামটো শুনিছো দেই নামটো শুনিছো
গ্ৰীিনটেক দাৰপুৰ গ্ৰীনটেক্ ছিক্স মাইল না মই ধাৰাপুৰত নকৰো মই ইয়াত তাতে কৰো নৰ্থ গুৱাহাটীতে।
অ'।
তেখেতৰ লেণ্ড আছে ন ইয়াত মানে মাটি আছে ন তাতে। কাম চলি আছে।
অ', অ'। কনষ্ট্ৰাকচনৰ আৰু উম।
মোৰ দেউতাও কৰে। মই হয় দেউতা মানে বিশ বছৰ হৈ গ'ল এইটো গম।
অ' বহুত বছৰ হ'ল ঠিকে আছে দিয়া।
কোম্পানীৰ নামটোতো এতিয়াহে গ্ৰীণটেক হৈছে।
উম হম।
আগতেই অত অ কোৱা।
অ কোৱা।
আগতে মানে ইহঁতৰ হেৰিত আছিলে গোডাউনৰ। বিজনেছ আছিলে মানে মাটি কিনে মাটি কিনি কেনে। গোডাউন বনাই গোডাউন বনাই কেনে ভাড়াত দি দিয়ে। তেনেকুৱা আছে ত তেতিয়াহে মানে বিল্ডিং লাইনত গৈছে।
উম মানে এইমচ চেমচ আহিল ন সিফালে এতিয়া ত' এতিয়া চেলো হয় হয়তোন বাহিৰৰ পৰাও ডক্তৰ আহি আছে। সেইবোৰ চাইডতে থাকে।
হয় আমাৰ বৰ্তমান। আহ প্ৰজেক্ট চলি আছে হেৰি অফিচত। লাকজাৰী অফিচবোৰ যে থাকে যে।
হা হা।
আমি চিনেমাবোৰত চাওঁ।
উম উম।
তেনেকুৱা টাইপৰ মানে অফিচ বনাই আছে। আৰু আৰু এটা মাটি আছে বৰ্তমান আমি। অ এই ব্ৰিজৰ যে ৰাস্তা বনাই আছে।
হম।
সিহঁতক মানে লিজত দিয়া আছে।
অ অ আকৌ ব্ৰিজ হ'ব চাগে। নেকি ইয়াতে এয়াৰপৰ্টৰ ফালে।
অ এ এইটো গম পোৱা নাই বাৰু। হ'ব চাগে অ অ হয় হয় হয়।
উম হয় দিয়া জালুকবাৰীৰ পৰা। ল'ব নেকি।
অ চাগে হ'ব পাৰে দেই এইটো শুনা নাই কিন্তু তোমাৰ ধাৰাপুৰৰ পৰা। ধাৰাপুৰ পাৰ কৰি কেনে তোমাৰ এই হেৰি যে। ৰাণী ৰাণীৰ ফালৰ পৰা হেৰিড যাবলৈ আ।
এয়াৰপৰ্ট অ ।
আই আই এমৰ কাৰণে মানে ৰাস্তা বনাই আছে।
অ।
উম মোৰ বাইদেউৰ ঘৰ তাতে নহ সেইটো কাৰণে গম পাইছোঁ কিন্তু এই। ইটুযে বনাব মই।
এই ৰিচেন্টলি দিছিল। নিউজত যে সেইখন ব্ৰিজ হোৱাৰ কথ হ'ব আৰু। তাতও ব্ৰিজ দিব হেনো কিন্তু সেইটো ৰাস্তাত ব্ৰীজৰ একো প্ৰয়োজনেই নাই।
অ এতিয়া এতিয়া এতিয়া প্ৰয়োজন নাই। কাৰণ ইয়াতেতো ইমান জাম নালাগে।
অ তাতে সেইটো ইমান উম মানে। হাৱৈ ৰাস্তা ইমান বহল আছে। তাত যাম লাগিবলে সেইটো সেইটো চিটিত নপৰে নহ। আধাৰ পৰাতো চিটিয়ে নপৰে আজাৰালৈকেটো চিটি নপৰেই।
তাকে আৰু আজাৰালৈ। আজাৰালৈতো তোমাৰ ৰাস্তা বহুত ধুনীয়া।
অ এয়াৰপৰ্টৰ ৰাস্তাটো ইমান ধুনীয়া। কিহৰ কাৰণে ব্ৰিজ দিয়ে মই বুজি পোৱা নাই কাৰণ নতুন টাৰ্মিনেল। ততো বেছি দূৰ নহয় নহয় পুৰণা টাৰ্মিনেলৰ পৰা।
অ তাকেইেতো অ অলপে দূৰ আছে। মানে এইটো চাইডত পুৰণা টাৰ্মিনেল গুচি যায় চিধা, নতুনতটো গুচি যায়, গৈছো বাৰু তালৈ গৈছো গৈছো চাইকেল লৈ গৈছিল বহুত আগতে।
উ ইমান নালাগে তাত আৰু তাতেতো ই ৰিক্সা ৰিক্সা আছেই এতিয়া আৰু কোনেনো ইমান যাব এ মানে। প্লেনত যাবলেতো এনেকুৱা নহয় নহ এই ইয়াৰ পৰা চান্দমাৰি গৈছোঁ প্লেনত যাম। বহুত মানুহ যাম হ'ব এনেকুৱা।
তাকেতো।
যিকেইটাই অ এতিয়াতো চাগে আবু ধাবিলৈকেও ডাইৰেক্ট হা।
হয় হয় হয় এইটো মই এইটো নিউজটো পাইছোঁ। এইটো বাৰু ভালে কৰিলে।
সেইটো ভালে কৰিছে, মোৰ হিচাপে ইমান কিসণ ফ্লাইট চাঞ্চ কৰি কৰি যুৱাতকে, যিহেতু তাত তাৰ তামানে আবুধাবিৰ ডুবাই স আমাৰ ইণ্ডিয়াৰ পৰা বহুত এমপ্লয় যায়। তাত কৰি আছে বৰ্তমানে গতিকে তেওঁলোকৰ কাৰণেও
তাকে বহুত সুবিধা হৈছে। বাৰু ইয় ইয়াৰ পৰাই চব মানে আহ ৰাই মানে কানট্ৰিত গলে ভাল।
অ সেইটোয়ে আৰু সেইবোৰ কাউণ্টীট মই জনাত চেলাৰী পাতিও ভাল দেই।
নহ তাকে।
বহুত মানে আমাৰ ইণ্ডিয়ান কাৰেঞ্চি হিচাপতটো তেওঁলোকৰ লাখৰ ঘৰত চেলাৰে থাকে।
হয় হয় তাকে।
এইটো খৰচাতটোও আছে।
হয় মোৰ বাৰু হেৰিত যাব মন আছে জাপানত,
জাপানত ওলাইছিলে চোন মাজতে।
অ ওলাই ওলাইছিলে
সিদিনা মোকো ফোন কৰিছিলে জাপানৰ, আ যে অ অ মানে ইয়াৰে কোনোবাত কনচালটেঞ্চি সেয়াৰে হয় তেওঁ কৈছে আমি জাপানত তোমাক গোটেই খিনি কৰাই দিম তোমাৰ মই কলো যে মোৰ পাচপৰ্ত সাঁচ পৰ্ত অ একো নাই তোমাৰ পাছপৰ্টৰ পৰা তোমাৰ ভিজা লৈকে এভ্ৰথিং আমি কৰাই দিম, কেৱল তুমি কৰিবা নে নকৰা কোৱা মই কৈছোঁ জেপানিজ নাজানো, কৈছে একো তোমাক আমি ট্ৰেইনিং দিম যাতে ফ্ৰাষ্ট লেবেল অ বি ওৱান লেভেল তেখেতৰ এই ধৰা আমাৰ যেনেকে অসমীয়া অ আ ক খ খিনি জানিব লাগে। তেতিয়া আমি লিখিব পাৰো ন সিহঁতৰ মানে এটলিষ্ট মোক লেভেল ওৱান কৰাই দিলে হয় ট্ৰেইনিং কিন্তু জবতো আছিল কেয়াৰটেকাৰৰ। অ
আচ্ছা এই তাতেতো এনেকুৱাই দিয়ে।
হ তাহাতো সেনেকুৱাই যে নাৰ্চ হ'ব লাগিব যদি আছে বা হেৰি আছে তেতিয়া হ'লে মেডিকেলত আন্ডাৰৱাইজ যদি তুমি না গ্ৰেজুৱেট বা এইছ এছ মই কো চেল কিমান তেওঁলোকে ক যে তুমাৰ ওৱান লাখ ফিফটিৰ পৰা টু লাখৰ ওপৰত গুচি যাব।
আচ্ছা।
ঠিক আছে মোৰ তো লাগৰ ওপৰতো মোক এনেই নিদিয়ে, নিশ্চয় তাতে মোৰ খৰচা বেছি সেইকাৰণে মোক দি আছে তাৰ পাছত আৰু তাৰে তাই কেইদিনমান পিছতে শুনিলো ভূমিকম্প গৈছে যে ধে হৈছে ছিল যে ভূমিকম্পত জাপানত তাৰপাছত আৰু প্ৰায় হৈয়ে থাকে ন' জাপান, নেপাল এইটো চাইডত এ মানে প্ৰায় আৰু এনেকুৱাকে হয় সিহঁতৰ বিল্ডিং চিল্ডিং বোৰ চব ভাঙি পৰে। তাৰ পাছত আৰু তথাপিও যদি অলপমান ধৰা কম্পিউটাৰ লাইনৰ সেনেকা তেনেকুৱা টাইপৰ জব হ'ল হয় তেতিয়া বাৰু ঠিক আছে কিন্তু কেয়াৰ টেকাৰ মানে যিমান হলে এতিয়া মাছ
ব শ্বপকিপাৰ শ্বপকিপাৰ হলেও
হা, পাৰে মানে কেয়াৰটেকাৰ হুৱা মানে মই হাগামতাও ধুব লগা টাইপ। এভৰিথিং হ'ব তেওঁলোকৰ গতিকে মই ইমান মানে উম পইচাৰ কাৰণে আৰু ইমান তললৈও নোৱাৰিম। ক'লো যে নহ'ব দিয়ক মই যে এইটো প'স্ত গ্ৰেজুৱেট হয়, গতিকে কিবা আছে জনাওঁক আাৰাই মোক নালাগে ঠিক আছে হ'ব আমি পালে জনাম
আহ এই মোৰ এটা লগ ৰ ছোৱালী জাপানত থাকে এতিয়া থাকে নে নাথাকে নাজানো। আহ তাই গে গ্ৰেজুৱেচন কৰিব গৈছিলে।
উম ত তেন্ত চাগে কিবা জবো পাবই তাতে।
তাকেটাই পাব চাগে তাত।
তাতে পঢ়িলে পাবলে ভাল মানে গম পোৱা যায় কোনটো চেক্টৰত আছে
হয়।
কোনটো চেক্টৰত পোৱা মানে আশা আছে এনেকুৱাবোৰ কিন্তু সিহঁতে এতিয়া থাকিলে ন পঢ়া টাইমখিনিত গমেই পাব।
আমি এতিয়া ডাইৰেক্টলি ইয়াৰ পৰা তালৈকে গৈ চেটেল হৈ বিচাৰি মেলি লোৱা মানে তুমাৰ টাইম ৱেষ্ট যায়
এই সময়তো মেইনটো সময়ে ন'।
মেইন সময়ে, সময়তো মানে ইমান সময় নাছিল থাকে আৰু ইমান টকাও নাথাকে যে তাত গৈ আমি হেৰি কৰিব পাৰিম।
হয় মানে মোৰ যোনটো লগৰজনী আহ তাতে আছিলে ন' তাই নেপালৰ হয়।
অ', সেইকাৰণে তই সেইটো মানে এডজাষ্ট হ'বও পাৰিছে।